ভাল তোমাৰ কি খবৰ।
মোৰো ভাল। কি কৰি আছা তুমি?
এনেই বহি আছো বহি কেনে মোবাইলটো চাই আছো।
উম।
তুমি কি কৰিয় আছা।
মই অলপ আগতে কলেজৰ পৰা আহি কিছুমান ঋতুভিত্তিক ভয় পাইছিলোঁ।
অ পিছে কি কি খাই আছা।
এতিয়া যিহেতু গৰম সেইকাৰণে মই আম খাই আছো আৰু লেচু খাই আছিলো ।তোমাৰ গৰমৰ কি ফল খাই ভাল লাগে।
মই গৰমত লেচু খাই বহুত ভাল পাওঁ আমো খাই ভাল পাওঁ। পিছে। যে গৰমৰ ফল। বহুত আহ ভাল লাগে গৰমৰ ফল ফল বিলাক তুমি কি খাই ভাল পোৱা।
মইো সেইটোৱে মোৰ লেচু মোৰো ফেভৰেট হয় মই লেচু খাই ভাল পাওঁ ।আমো ভাল লাগি মোৰ পকা আম। খাই ভাল লাগে তুমি। তে অ ফল বিলাক কিনি আনিলা ননে গছৰ পৰা আনিলা। পাৰি।
অ পিছে কিনিয়ে আনিছে যিহেতু আমি চহৰত থাকো ইয়াতে গছ গছনি অলপ কমেই পোৱা যায় গছ গছনিত। কিনি আনি কেনে খাওঁ আমি গ্ৰীষ্ম কালৰ। ফল। উম। পিছে কঁঠাল খোৱা না নাই।
অ কঠাল খাওঁ। কিন্তু কঠালতটো যিহেতু আজিকালি বহুত গৰম সেইকাৰণে কঠালতটো অলপ কমকে খাওঁ যিটো জানাই কঠাল খালে গৰম বেছি লাগে তুমি।
মই কঠালতটো নাখাওৱেই ভাল নাপাওঁ ।মই কঠাল এনে আম লেচু অহ নটকলো ওলাই নহয়। তুমি খোৱা নে।
খাও মই মই মানে এ ঋতু বিহিত ফল বিলাক খাই থাকো সেইটো।
হয় পিছে ঠাণ্ডা দিনৰত কি ফল খাই ভাল পোৱা।
থঠাণ্ডাত মই। সেয়া ঋতুভেষিত মানে ঠাণ্ডাত যোন বিলাক ফল ওলাই সেইবিলাকে খাও। মই এনে আপেলটো মানে খায়ে থাকো বাৰ মাহে খাই থাকো আপেলটো যিহেতু খাব লাগে। তুমি আপেল ভাল পোৱা নে নোপোৱা।
মই আপেলোও ভাল নাপাওঁ।
অ
এনেই মই ঠাণ্ডা দিনত কমলা খাই ভাল পাওঁ।
হেল্ল' কমলা খাই ভাল পোৱা নে?
অ মইও কমলা খাই ভাল পাওঁ।
হয় পিছে গৰ গ্ৰীষ্ম কালৰ ফল বিলাকৰ কথ- ঠাই বেলেগ। হেল্ল'
অ কোৱাচোন আৰু এইবাৰ
অ
হেল্ল'
হেল্ল' অ কোৱা শুনি আছো
অ মানে শুনা পোৱা নাই মই অলপ ভালকে তুমি আৰু এবাৰ কব পাৰিবা নেকি কি সুধিলা মোক?
অ কলো গ্ৰীষ্ম কালৰ ফলৰ কথাই বেলেগ।
অ সেইটোতো হয়ে। যিহেতু আম আৰু লেচু আমি বহুত বেছি ভাল পাওঁ মোৰ তোমাৰ মোৰ পচন্দ অলপমান একেই যিহেতু।
হয় অ লেচুৰ বজাৰত ইমান দাম হৈছে, খাবই নোৱাৰি।
কৰিছা তুমি কি কি ফল খাই আছা?
অ মই আমটো ডেইলি খাই আছো আম অ ভাত খোৱাৰ পিছত মানে আমটো থাকেই আৰু অ আম খাই আছো, লেচু খাই আছো, কঠালটো মই কলোৱেই মই ভাল নাপাওঁ কিন্তু ঘৰত লৈ আহে চবে খাই কিন্তু মই এ নাখাওঁ। আহ্
আমে দি তুমি কি বনাই ভাল পোৱা আমে দি অকল আমটোৱে খোৱা নে আমে দি আৰু কিবা কিবি বনাইয়ো খোৱা।
হেল্ল' হেল্ল'
অ কোৱা মই সুধিছো তুমি অকল আমে খোৱা নে আমে দি কিবা বনাই খোৱা আৰু বেলেগ বস্তু।
হয় মই আমিদি অ আমৰ চব হেৰি বনাই খাওঁ চৰ্বত বনাই খাওঁ। অ ঠাণ্ডা ঠাণ্ডা যিহেতু গৰম পৰিছে। পিছে আমে দি ভাতে দিওঁ খাওঁ গাখীৰ দি। পকা আম দি তুমিও খোৱা নে নাই?
ময়ো ময়ো ভাতে দিওঁ খাই ভাল লাগে গাখীৰ দি আৰু মেংগ চেক বনাই খাও যিহেতু গাখীৰ- আৰু আম মিক্সাৰত মাৰি কিনে যে খাই। গৰমত সেইটোও খাই খাবা ভাল লাগে। আৰু লেচু দি জুচবোৰ বনাওঁ।
তুমি যা হয় লেচুৰ জুচ বহুত ভাল লাগে খাই।
উম,
তুমি জানানে কঠালে - কঁঠাল, পকা কঠাল দি মালপোৱা বনাই খায় বুলি?
অহ, সেইটোতো খায় আমাৰ ঘৰতো খায়। বনাই মোৰমাই।
মাই বনাই। এই গৰমৰ দিনত? বেছি কঁঠাল, পকি গলে ঘৰত, টো ইমান কঠাল খোৱা নহয় যিহেতু গৰম বহুত। ত, মায়ে সন্ধিয়া ডেইলিন মালপু, খোৱা বনাই দিয়ে, চাহৰ লগত খাবৰ কাৰণে। বহুত ভাল লাগে।
অহ, তুমি বনাব নোৱাৰা নেকি?
ময়ো পাৰো বনাব।
হেল্ল',
কোৱা শুনিছো।
তুমি বনাব পাৰা নে নোৱাৰা মালপোৱা?
অহ, পাৰো মই। মই বনাব পাৰো। পিছত আমৰ কি কি বনাই খোৱা তুমি?
মই সেয়া কলো যে ছেক বনাও আৰু ভাতেদিও খাও, মোৰ পিছে ভাতেদি খাই মোৰ বেছি ভাল লাগে। যিহেতু যোনটো আমটো বহুত বেছি মিঠা থাকে, সেইটো ভাতেদি খালে মানে গাখিৰেদি আৰু ভাত, লৈ আৰু আম লাই, ভাল লাগে।
হয় ঠিকে কৈছা।
পিছে আহ, মাল,
বজাৰত গৰমৰ দিনত নটকলো ওলাই টেঙা লাগে তুমি খোৱা নে?
অহ, খাও মই মোৰো নটকলো ভাল লাগে। কিন্তু আমাৰ ইয়াতে আকৌ মিঠাও পোৱা যায়, যোনবিলাক মিঠা লাগে সেইবিলাক খাই বেছি ভাল লাগে।
হয়, কিন্তু বৰ্তমান আহ, আমাৰ গুৱাহাটী চহৰত, তেতিয়াও ইমান মিঠা নটকল ওলোৱা নাই অ', ইমান টেঙা । মানে নিমখ দি, খাব লগা হৈ গৈছে, এনেকুৱা টেঙা ওলাইছে।
অহ, তুমি পিছে নটকলটো গুটিটো গিলি দিয়া নে, পেলাই দিয়া গুটিটো?
আহ, কেতিয়াবা গিলি দিও আৰু কেতিয়াবা পেলাইও দিও সেনেকুৱা।
অহ, এ, যিহেতু মানে চবৰে নিজৰ এটা থাকে নহয় প- পাৰ্চনেল সেতু মই গিলি দিও মোক গিলি খাই ভাল লাগে। তোমাৰ কেনেকুৱা ভাল লাগে খাই?
ঠিকে কৈছা গিলি খাইয়ো ভাল লাগে। গিলি খালে এনেকুৱা লাগে কিবা খাইছো যেন। কিন্তু চুহি খালে, এ, ভিতৰীয়া এটা ভাল নালাগে যে এই পেলাই দিব লগা হৈ যায় ভালকৈ খোৱাই নহয়।
অ এটোৱে পিছে গৰমৰ বতৰত তুমি আৰু কি ফল খাই ভাল পোৱা? আম, লেচু, বাহিৰে?
আহ আম, লেচুৰ বাহিৰে গৰমত মই, নাৰিকলৰ পানী খাই কিনে ভাল পাওঁ। নাৰিকল খাইো ভাল পাওঁ।
অ সেইটোতো খাবই লাগে যিহে টো আজিকালি বহুত গৰম, এইটো ডাব আৰু নাৰিকলৰ পানীটো খাব লাগে।
হয় ত' গৰমত মই নাৰিকলৰ পানীটো বেছি খাব চেষ্টা কৰি থাকো। যিহেতু কলেজৰ পৰা অহা যোৱা কৰো, হা পানীৰ পৰি-পৰিমাণটো অলপ কৰিলে কমি যায় ত' নাৰিকলৰ পানী খোৱা চেষ্টা কৰো মই। তুমি খোৱা নে?
অ মই, মই সদায় খাওঁ নাৰিকলৰ আৰু ডাবৰ পানীটো। মই সদায় খাওঁ, যিহেতু হাইড্ৰেচন লাগেতো আমাৰ আজিকালি যিতু বহুত গৰম। পিছে তোমালোকৰ, আহ তোমালোকৰ গাঁৱত আ কি কি ফলৰ গছ আছে, গৰম গৰম বতৰত যে খাই?
হয়, আমাৰ অ গাঁৱৰ ঘৰত অ আমৰ, কঠালৰ গছ আছে, আমৰ গছ আছে লেচুৰ গছো আছে আৰু মধুৰিআমৰ গছো আছে। আমাৰ আইতাহঁতৰ মধুৰিআম বিলাক ভিতৰত ৰঙা, ইমান ভাল লাগে খাই কেনে মধুৰিআম বিলাক। মিঠা বহুত
আমাৰো আমাৰো গাঁৱৰ ঘৰত আ লেচু গছ আছে আৰু কঠালৰ, আমৰ গছ আছে। আমি গলে গাঁৱত লৈ আহো।
হয়, পিছে গৰমত মধুৰিআমু আহ ওলাই আহ মধুৰিআমু ভাল লাগে, খাই মধুৰিআম ভাল খাওঁ নিজৰ শৰীৰৰ কাৰণে পিছে তোমাৰ লগত কথা পাতি ভাল লাগিল।
অ মোৰো ভাল লাগিল। তোমাৰ লগত কথা পাতি বহুত কিছুমান জানিব পাৰিলো আৰু যিহেতু তুমি কলা গৰমত কি কি খাই ভাল পোৱা আৰু তুমি মানে, মই সুধিছিলো যে তুমি মালপোৱা যে বনোৱা কঠালৰ, সেইটো কেনেকে বনোৱা? ৰেচিপিটো
অঁ ৰেচিপিটো, মানে আটাৰ লগত আ কঁঠালৰ যোনটো সেই সেই থাকে সেইটো মিক্স কৰি কেনে, তেলত ফ ফ্ৰাই কৰি-কৰিলেই হৈ যায়, মালপোৱা।
আজি তেনেহলে বনাই খাম মই। আজি তেনেহলে বনাই খাম মই।
অ খাবা কেতিয়াবা আহিবা আমাৰ ঘৰত। মই বনাই দিম।
অ নিশ্চয় নিশ্চয় মোক মাতিবা। তুমিও আহিবা, মোৰ ঘৰত মই তোমাক আহ, আমাৰ গাঁৱৰ ঘৰৰ যে আম আনে নহয় তোমাক মই চেক বনাই খুৱাম।
আহ যাম দিয়া সময় পালে।
অ এয়া তুমি এতিয়া কি তুমি কি কৰিম বুলি কৈছিলা? হয়
মানে কি হল?
মানে তুমি এতিয়া কি কৰি আছিলা কৈছিলা যে ফল খাই আছিলা ন?
হয়।
আহ দিয়া খোৱা, ময়ো এতিয়া খাও। কল টো অলপমান ঠাণ্ডা কৰি খাবা তেতিয়া। বেছি ভাল লাগে যিহেতু গৰম দিন।
হয় আৰু ফল নিজৰ আ খাব লাগে ।স্বাস্থ্যৰ কাৰণে ভাল। বাহিৰা বস্ত টো খুৱাতকে ফলটো অলপ বেছি বেছি খাব লাগে।
অ ফলটো আমাৰ স্কিনৰ কাৰণে ভাল দিয়া, ঠিক আছে তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল
আহ মোৰো।